অঁ, কি কৰিছা?
এই আছো এনে। তুমি কি কৰি আছা?
এয়া অকমান চাহ মাহঁতক চাহ-টাহ দিলোঁ দি পেলাই আহি বহিছোঁগে আৰু। বাকী ভাল নহয়?
বাকী, আছো দিয়া। তোমাৰ ভাল?
ভাল, ঘৰত চব ত' চবৰে ভাল?
ভাল-ভাল চবৰে ভাল।
অ তাকে তাৰ পাছতে বাকী তুমি কো খোজকাঢ়ি আছা নেকি বাৰু?
খোজকাঢ়ি আছো অ।
অকমান ৰৈ দিবা নিকি? মানে মাতটো অকন স্পষ্ট হোৱা নাই।
অঁ কোৱা-কোৱা।
অ তাৰ পাছতে তোমাৰ বাকী এতিয়া ভাত-পানী?
ভাত-পানী খোৱা নাই খাম আৰু সময় হোৱা নাই নহয়।
অ গম পাইছোত
এত ৰাতিপুৱা ৰুটি খালো এতিয়া ভাত খাম আৰু অলপ পিছত।
অ গম পাইছো গম পাইছো, বাকী মাহঁতৰ ভাল?
ভাল-ভাল।
তাকে ক'তো ফুৰিব মেলিব যোৱা নাই নেকি?
ফুৰিব মেলিব যোৱা নাই এইকেইদিন অলপ হেৰি ঘৰৰে ইটো- সিটো কাম কৰি থাকোতে এ মানে ওলাই যাবলৈ সময়ে পোৱা নাই।
অ গম পাইছ অ তাকেহে অ তুমি হেডফোন ইউজ কৰিছা নি বাৰু
নাই কৰা নাই কৰা
নাই কৰা ন মাতটো অকনমান মানে কিবা খেৰ খেৰিয়াকে আহিছে
এতিয়া ঠিকে আছেনে চোৱাচোন
অ এতিয়া ঠিকে আছে
উম উম তুমি যোৱা নাই ফুৰিবলৈ কলৈকো
নাই তোমাৰ তেনেকে প্লেনিং কৰিহে আছো আৰু কেইবা জেগাতো যোৱা এতিয়ালৈকে কি হয়
ক'ত যাবা
তাকে ভাবিছো তুং তাও ফালৰ পৰা মানে নামচাইৰ পৰা আহোগে নেকি
অ পাৰি পাৰি যাব দেই জেগাটো বেয়া নহয় কিন্তু মই আগত তে দুবাৰ মান গৈছো বাৰু
অ গৈছা ন বৰ ধুনীয়া জেগাটো তাকে লোক লোকেশ্যন টো মই সে মবাইলত কেইবাবাৰো চাইছো মানে ইমান সুন্দৰ পৰিৱেশ
ভাল ভাল মানেপ এ গ'লে তালৈ গ'লে মনটো ভাল লাগি যায়
সেইটোয়ে আৰু যথেষ্ট মানুহও হয় ন এনেকুৱা টাইমতে
মানুহ হয় অ
তোমাৰ সেই পিছবেলা সময় কৰা তোমাৰ গল্ডেন পাগোডালৈও যাব পাৰে মানে বুদ্ধ দেৱৰ এই ভাগলে তাতো ইমান ধুনীয়া পৰি বেশটো বৰ ধুনীয়া লাগে মানে
পাৰি অ', প্লেনিং কৰা চাই আহাগে
তাকে সেইটোকে ভাবিছো আৰু বাকী শিৱসাগৰলৈও এবাৰ ভাবি থৈছো। এতিয়া তেনেকে অইন দূৰণিলে বুলি ভবা নাই আৰু
হয় নেকি?
তাকে তোমাৰ হে হেল্লো' টাৱাং যোৱা কথা আছিলে নহয় কি ক'বা, যাবা নে কি?
এতিয়া তোমাৰ এ প্লেনিং কৰিছিলো এতিয়া যোৱা নহ'ব চাগে হেৰি মানতহে হ'ব, তোমাৰ নৱেম্বৰ ডিচেম্বৰ মানতহে যাম আ
অ', গম পাইছো, গম পাইছো।
মানে এতিয়া এই পুৰা বৰষুণৰ বতৰ ন, ভয়ো লাগে
অ', তাকে আৰু ইমান শ্লিপ কাটে ৰাষ্ট যাব তাকে এইকেইদিন ভিডিঅ' বোৰ চাই আছো যে
উম', উম',
তাকে হে হয় আৰু গলে বাইক লৈহে যাবা চাগে?
বাইক লৈ যাম, অঁ',
উম
গাড়ীত-গাড়ীতো যাব পাৰি গাড়ীত যোৱাটো আৰু বাইকত যোৱা মজাতো বেলেগ ন?
অঁ', গম পাইছো, সেইটো হয় বাৰু, আগতে গৈছানে সেইফালে?
আগতে গৈছো, বমডিলালেকৈ গৈছো।
অঁ', তাকে-তাকে মই সেইফালে যো যোৱা হোৱা নাই বাৰু তেনেকে এই তেনেকে লগো নাই, তেনেকে যাবলে
যাব পাৰা ধুনীয়া জেগা
তাকে-তাকে, এবাৰ তাকে যাব লাগিব।
প্লেনিং কৰা
তাকে
কৰিব লাগিব আৰু লাহেকে ভাল লাগে গৈ পেলাই সেই জেগাবোৰত
উম', পাহাৰীয়া জেগা, মোৰ এনেওঁ পাহাৰীয়া জেগা বুলি ক'লে মোৰ ভাল লাগে।
সেইটোৱে চবৰে মানে আকৰ্ষণ এটা থাকেই নহয় এনেও।
থাকে অঁ',
তাকে হে আৰু কৰ'বাত যোৱা মেলা?
আৰু বেলেগলৈ যোৱা বৰ্তমানলৈকে একো প্লেনিং নাই বাৰু
উম উম বুজি পাইছোঁ
কি হয় চাওঁ পিছত প্ৰথমতে এইটো ভাবি আছো এইটো কমপ্লিট কৰি লওঁ তাৰপিছত আৰু বাকী বেলেগৰ খিনি মানে বেলেগলৈ যোৱাতো প্লেনিং কৰিম আৰু তাৰ পিছত
গম পাইছো অঁ
বাকী হেৰি এ তুমি যে ফুৰিব যাম বুলি কৈছিলা কাৰ লগত যাবা
তাকে যাম মানে তোমাৰ মানে তোমাৰ কাজিনচ খিনিৰ লগত ভাবি থৈছো আৰু সেই পেহী লৰা আমাৰ পেহী ছোৱালী মামাৰ ছোৱালী এনেকৈ মানে আমি অলপ মানে ভাবিছো আৰু
উম উম উম
তাকে কি হয়
যাব পাৰা ভাল লাগিব
অ তাকে তাকে
এনেও ফুৰি মেলি থাকিলে মন বোৰ ভাল লাগি তে
উম সেইটোৱে তোমাৰ মানে কি হয় আৰু খালি সময় লৈও অকনমান কথা আহি যায় আৰু বিশেষকে এতিয়া তোমাৰ পঢ়াটো আছে ন টাইমিং বোৰ নিমিলে তোমাক কলেজৰ ধৰি লোৱা একজাম ইটো সিটো হে টাইমিং খিনি নিমিলেগে যে অকমান দিগদাৰ হৈ যায় আৰু
উম উম সেইটো হয় বাৰু এতিয়া চব একেলগে মিলাব লগীয়া হয় আৰু
সেইটোয়ে মানে তোমাৰ অকমান দিগদাৰো হৈ যায় আৰু চবৰে সময়বোৰ আকৌ নিমিলে ন আজিকালি মানে চব নিজে নিজে ব্যস্ত স্ত নিচিনা হৈ গৈছে
উম উম সেইটো হয়
তোমাৰ সেই ব্যস্ত নিচিনা ধৰি লোৱা চবৰে চাকৰি কাৰবাৰ কিবা চব নিজৰ নিজৰ জেগাত ব্যস্ত সেইটো কাৰণে দিগদাৰ হৈ যায়
এই আৰু এটা মিলিলে এটা সময় নিমিলে
উম সেইটোয়ে মাজতে সেই ইন্টাৰ্ণশ্বিপ কলেজপা পা নিয়া কথা আছিলে তাৰ পিছতে সেই তেতিয়া যাম বুলি তেনেকে ভাবিছিলো তাৰপা তোমাৰ হেৰিলৈকে ৰাজস্থানলৈকে নিছিলে তাৰ পিছত কিন্তু কি হ'ল পতককে তোমাৰ আৰু ইমান খিনি পইচাটো অকমান দিগদাৰ হৈ যায় ন বহুত পইচা লাগে এই ইণ্টাৰ্ণশিপ বুলি কোৱা লগে লগে সেইটো কাৰণে অকমান দিগদ
উম সেইটো হয় বাৰু
সেইকাৰণে যোৱা নহল আৰু
বাকী তোমাৰ পঢ়া কি কমপ্লিট হ'ল নেকি
নাই নাই মোৰ মানে গ্ৰেজুৱেশচনটো তোমাৰ এতিয়া কমপ্লিট হল বুলিয়ে ধৰা আৰু ছিক্স ছেম কমপ্লিট কৰিলো যে এতিয়া তাকে ডাইৰেক্ট মাছ ষ্টাৰ্ছ টোকে কৰো বুলি ভাবিছো আৰু কি হয় এতিয়া
নাই নাই কৰি দিয়া কৰি দিয়া
তাকেহে এই এইবোৰ পঢ়িবলৈও তোমাৰ বহুত পইচা লাগে অ
একো নাই অকমান কষ্ট হবই আৰু তাৰ পৰা পঢ়ি শুিনি লোৱাৰ পিছতোতো
আৰু কি হয় তোমাৰ ঘৰখনত এটা ইনকামেৰে মানে চলিবলৈ অকমান মানে মোৰ ধৰি লওক কাৰণ পঢ়া বুলি কোৱাৰ লগে লগে কলেজ এখনৰ এডমিশ্যনৰপা ধৰি তোমাৰ কিতাপপা ধৰি মানে বহুত খিনি খৰচ আহি যায় ন আৰু তেনেকোৱা ধৰি লোৱা মইওতো কিবা এটা টোক টাককে এনেই নিজৰ হাত খৰচটোহে উলিয়াও আৰু কেতিয়াবা ধৰি লা দুশ টকা কেতিয়াবা খৌ তিনিশ টকা কিবা এটাহে পাওঁ। কিবা এটা বনাই পেলাই আৰু ধৰি লোৱা দেউতাই কৰিবলগীয়া হয় আমাৰ তেনেকে এ চৰকাৰী চাকৰিও নাই, চাকৰি বুলিবলৈ নায়ে ধৰিলা ঘৰখনত তেনেকুৱাত অকমান অসুবিধাও হয় দিয়াচোন চলিবলৈ।
উম, সেইটো হয় বাৰু।
আৰু আজিকালি মানুহৰ দেখোন জানাই খৰচৰ ৰাস্তা কিমান।
উম, উম।
এ এতিয়া তুমি কি কৰিম বুলি ভাবিছা?
মই তোমাৰ চাওঁ কি কৰিব পাৰোঁ। চৰকাৰী চাকৰিটোতো পোৱা হা পাম নে নাপাম ঠিক নাই। প্ৰাইভেটকে পালে পালোঁ আৰু নহ'লে আৰু কিবা ব্যৱসায় কৰিব লাগিব। বিছতগড়
তুমি পঢ়িব যদি ধৰি লোৱা তুমি পঢ়াত মানে ইন্টাৰেষ্ট থাকে বা তুমি চেষ্টা কৰা চেষ্টা কৰিলে তুমি ধৰি লা চাকৰি এটা পাবা কাৰণ আজিকালি বিশেষকে এতিয়া বিশেষকে চাকৰি পাবলৈ ইজি হৈ গৈছে একদম।
উম, উম।
সহজ মানে এতিয়াও চাকৰি পাবলে ইমানত কঠিন নহয়।
কঠিন নহয় বাৰু কিন্তু তাৰ মাজতে ধৰা ইমান খিনি তোমাৰ হেৰিৰ মাজত ল'ৰা-ছোৱালীৰ মাজত
নাই, নাই, নাই, তুমি সেইটো নকবা লাকৰ লাকৰ কথা কথা জানানে তুমি ক'ব নোৱাৰা কাৰণ কেলে কৈছো মই নিশ্চ মই নিজৰ মানে মোৰ মই মোৰ ঘৰতে পালো মানে মোৰ কাজিন দাদা এজন সি মানে তোমাৰ সি মানে ভবাই নাছিল সি যে চাকৰি পাব সি প্ৰথমবাৰ দিলে দি পেলাই সি যেতিয়া মানে নেপালে তাৰ লগৰে তিনটা ল'ৰাই চাকৰি পাই গ'ল সি মানে এনেকুৱা হৈ গ'ল মানসিক ভাৱে মানে সি একদম মানে ভাগি পৰা দি পৰিলে। তাৰ পাছতে তোমাৰ লাষ্টত মানে কি হ'ল তামা সেই গতিটো হ'লত আমি তাক মানে পুৰা মই বোলো নহয় তই আকৌ দে এক্জাম সি নিদ দিয়া পৰীক্ষা তাক একদম মানে চিঞৰ বাখৰ কৰি কৰি দিয়ালো ছেকেণ্ড বাৰত ইমানে তাৰ লাভ ভাল আছিলে একে চাতে সি পাই গ'ল ন' চাকৰি এতিয়া পি ডাব্লিউ ডিত চাকৰি কৰি আছা আজি তিন বছৰ হৈ গ'ল এতিয়া তাৰ ধৰি লোৱা তেনেকুৱা কথা এতিয়া মাজতে সি ট্ৰান্সফাৰ তেজপুৰত কৰি আছিলে বিশ্বনাথত থাকি তাৰ পৰা বিশ্বনাথৰ পৰা ট্ৰান্সফাৰ ল'লে তোমাৰ ডিব্ৰুগড়লৈ এতিয়া বৰ্তমান ডিব্ৰুগড়ত কৰি আছে।
অ', ডিব্ৰুগড়ত কৰি আছে নেকি?
উম, ডিব্ৰুগড়ত কৰি আছে, সেইটো কথা তুমি সেইকাৰণে চেষ্টা কৰা দে
চেষ্টাতো বাৰু কৰি আছো যিমান খিনি পাৰিছোঁ কৰিছোঁ।
সেইটোৱে মানে কি হয় জানানে চব
ভালেই আৰু
অ', নহয় তুমিতো পঢ়াত বেয়াও নহয় বা তোমাৰতো ধৰি লোৱা তুমি চেষ্টা নকৰিলে তুমি নোৱাৰা কাম একোৱে নাই তেনেকুৱা তুমি নিজে চেষ্টা কৰা আকৌ।
উম, উম, চেষ্টাই কৰি আছো। এতিয়া আৰু লাকে চাট দিলেই হ'ল আৰু।
কেলে নিদিব আৰু ধৰি লোৱা ইমান কষ্ট কৰি পঢ়িছা অ ই তাৰ পাছত ধৰি লোৱা যিমানেই নহওক তাৰপিছত ভগৱানে লগ দিয়া কথাই নাহে তেওঁ লগ দিবই জান তেনে হলেও
উম উম সেইটো হ'লেই হয় আৰু
সেইটোৱে আগবঢ়াই নিবই তুমি সেইটো চিন্তাই নকবা মুঠতে ভালকে চেষ্টাটো কৰি যোৱা বাকী আমিবোৰতো আছোোৱে আৰু
বাকী মাহঁতে কি কৰিছে
মখ হে অকমান ওলাই গৈছে তোমাৰ কিবা কাম এটা আছে নাহলে ওলাই গৈ আছে চ দেউতা ডিউটি তম হল তোমালোকৰ মায়ে কি কৰিছে
মা আছে ঘৰতে এইটো সিটো কাম কৰি
আজি ভাত কিহেৰে
আজি ভাত কিহে গম নাপাওঁ খাবলৈ বহিলেহে গম পাম
হু হু
মায়ে কি ৰান্ধিছে?
অ'তাকেহে। হয়, হয়।
বাকী তোমালোকৰ কি ৰান্ধিছে আজি?
আমাৰ আজি বৰ্তমান ধৰি লোৱা দেউতাক খুৱাই পঠিয়ালেতো তেতিয়ালেকে নিয়ামিচেই থাক খিলো আৰু তাৰ পিছত নিয়ামিষে হ'ব চাগে মানে কি, আৰুম তোমাৰ এনেকে দেউতা নেথাকিলে খোৱা নহয় আৰু তাতে বৃহস্পতি বাৰ ন আজি।
গৈছে অ।
টো কাৰণে তাকে বাকী বাৰু দিয়া মই সেই কাপোৰ অলপো ৰ'দত মানে দি থৈছিলো এতিয়া সেই বতৰটো বেয়া কৰিছে কাপোৰ খিনি সুমোৱাই লওংগে দিয়া।
বাৰু, বাৰু ঠিক আছে হ'ব, হ'ব দিয়া অ, ঠিক আছে।